অ কি কৰিছা তুমি এ মইয়ো আছো এনে বৰ্তমান পিছে কি ভাত খালানে ৰাতিৰ সাজ অ খোৱা নাই এ মই খালো ৰবা মানে এতিয়া বৰ্তমান গাঁৱত আছোতো সৈইকাৰণে জল্দি খালো আৰু এটাতে চহৰত অ এই গাঁৱত আহিলো ৰ'বা এই এতিয়া পৰীক্ষা চৰীক্ষা নাই কব গ'লে তোমাৰ এতিয়া গৰমো বন্ধ হৈ পৰিলতো
ঠিকেই ঠিকে যাব লাগে
এ গাঁৱত আহিলো আৰু বহুত দিন অহা হোৱা নাছিল সেইকাৰণে ক'ব গ'লে বোলো যাই আহো এক পাক আৰু ক'ব গ'লে অ কোৱা
মোৰো বেছি দিন হোৱা নাই মইয়ো এই দুদিনমান আগতে গাঁৱৰ পৰা আহিছো
অ হয় নেকি আচ্ছা এ মই ক'ব গলে বলে বোলো কি কয় বহুত দিন যোৱাও নহয় তো ক'ব গ'লে তোমাৰ বৰ্তমান গৰম বন্ধ মৰ এতিয়া বৰ্তমান কলেজ পাতিও বেলেগ একো মানে সেনেকুৱা একো মানে কাম চামো নাই সেইকাৰণে সেইকাৰণে আৰু বোলো যায় হল অলপ হয় নে নহয় আৰু গৰম বন্ধত কব গলে অলপ মান বোলো খেতি চেতিও চাই আহো খেতি চেতিও আৰম্ভ হব বোলো এতিয়া আহ তাকেটো টাউনত কত পাবা টাউনত পালে তুমি এইকেইদিন মস্ত মস্ত নালা গীতা পাবা
উম আৰু মানে কি কম এই সৰুৰ পৰাই অভ্যাস এটা হৈ গ'ল বোলে গৰম বন্ধ কেলেৰে মামাহঁতৰ তাত
অ অ অ গাঁৱত গাঁৱত সেইটোৱে কিন্তু সৰুতে বহুত আহিছিলো আ
মামাহঁতৰ তাত বুলিও নহয় মানে এই গাঁৱত যায়ে ভাল লাগে কিবা এ টা জাগাই চাগে গছ চছ ইমান প থাৰ ধুনীয়া বতাহ এতিয়াই গম পোৱা হৈছো এইবিলাক কিন্তু সৰুতে সেইটো গম পোৱা নাছিলো
গম পোৱা নাছিলো সৰুতে ইমান অনুভৱ কৰা নাছিলো এতিয়া মানে ভালকে গম পাইছো আৰু যে কি ক গাওঁখনৰ মানে ক'ব গলে বহুতে বেলেগ বস্তু মানে ক'ব গলে এনেকোৱা এই ক'ব গ'লে সৰুতে মানে ক'ব গলে বহুত অহা যায় দেই গাঁৱত কিন্তু সৰুতে মানে ক'ব গ'লে এটা আনন্দ পোৱা যায় অ বেলেগ এখন জাগাত যাম তেনেকোৱা গৰম বন্ধ দিল বা ঠাণ্ডা বন্ধই দিলে অ কি কয় বিহু কি কয় আমাৰ কিবা বিহুৱে হওক কিবাই হওঁক হয় নে নহয় যোৱা যায় আৰু
উম এতিয়া তুমি গাঁৱত গ'লে বিহু চিহুৱে চোৱা গাঁৱত কি ধুনীয়া মুকলি বিহু হয়, কিন্তু গুৱাহাটীত নো ক'ত মুকলি বিহু পাতিব জেগা আছে।
সেইটোয়ে, টাউনত নহয় ন গ টাউনত টাউনত, সেইটোৱে আৰু। কি ক'বা নো এইকাৰণে আৰু গাঁৱত বোলো কি অলমান চাই মেলিও আহো, বহুত দিন যোৱাও নাই। আৰু ক'ব গ'লে গাঁৱত এতিয়া বৰ্তমান মানে খেতি বাতিৰ সময়তো সেইকাৰণে বোলো আমাৰ মানে কব গলে বৰ দেউতাহঁতে খেতি চেতি অলপমান চাই আহো, কাৰণ সৰু তে আহিলে মানে খেতি চেতি বহুত চোৱা গৈছিল মোৰ, কৱলে আহিলে এনেকে দিও ওপত দেউতাহঁতৰ কাৰনে চাইকেলত জলপান লৈ যাওঁ, চাইকেল চলাই যাওঁ আৰু সৰুতে মানে চাই চাইকেল চলাই বিৰাট আনন্দ পাইছিলো ত, সেইকাৰণে মানে ক'ব গ'লে তোমাৰ কি কয় এই চাইকেল চলাই কেনে যাও বা ক'ব গ'লে এনে ঘূৰি ফুুৰো বৰদেউতাহঁতৰ তাতে খেতি পথাৰত নামি যাও, পানী খচো বকা খচু সেনেকোৱ টাইপৰ আৰু বৰদেউতা হেঁতৰ লগত মানে কিবা ধান চান ৰোৱা সেইবিলাক চাই থাকো।
উম মানে ইয়াতে মানে এই টাউনত মানে চাবা নাযায় সেইবিলাক। কিন্তু যিহেতু ইয়াতে মানে ইয়াতে মানে কি ভালকে যদি ক'ব যাওঁ ৰাতিপুৱা উঠাৰ পৰাই জোতা চেন্দেল পিন্ধিয়ে থকা যায়। কিন্তু গাঁৱত যেতিয়াই যাওঁ, মানে এতিয়াই মই কৰো খালি কৰি থাকো।
খালী ভৰি থাকো আৰু খালী ভৰি কবগলে স্বাস্থৰ কাৰণে ভাল নহ আৰু আমি যোনবিলাক চেণ্ডেল পিন্ধো পাষ্টি কৰ চেণ্ডেল বা সেই চেণ্ডেল থাকে সেইটো ক'ব গলে কি কয় এফেক্ট কৰেতো। ক্ষতি কৰি আমাৰ দেহাক। বুজিছা ন আৰু ক'ব গ'লে তোমাৰ আমাৰ ক'ব গলে চহৰত মানুহ বিলাকে থাকিলেও তোমাৰ ক'ব গলে মানে চেণ্ডেল পিন্ধি থাকে, জোতা পিন্ধি থাকে ক'ব গ'লে। এইটো বাৰু কৰ্ম জীৱনে বুলি কোৱাচোন দিয়াচোন, কৰ্ম জীৱনত মানুহবিলাক চহৰত থাকি কেনে মানে কব গ'লে সেইবিলাক সেনেকোৱা হৈ যায়। তোমাৰ ক'ব গ'লে, আচলতে ক'ব গ'লে তোমাৰ মানে যোনবিলাক গাঁৱৰ মানুহ বিলাকে যেনেকে মানে মানে সহজ সৰল কে থাকে, সেনেকে থাকি কেনে যে কি কয় একো মানে কি হল টি নহয় আমাৰ চহৰত ক'ব গ'লে মানুহ বিলাকে যিমান ৰমক জমককে থাকে, সিমান বেমাৰ পাছ হাজাৰ বেছি হয় নহয় তুমি কোৱাচোন, যিমানে ৰমক জমককে নাথাকক কিয় চকুত লগাকে নাথাকক কিয় সিমান বেমাৰ আজাৰ কিন্তু তুমি গাঁৱৰ মানুহ চাবা সহজ সৰল, মই আজি ক'ব গলে মানে ক'ব চাব গ'লো কি কয় মানে পুখুৰীত মাছ মৰা চাই আহিলো, কিবা কৰা চাই আহিলো, সিহঁতে তাৰে সেই মাছ খাই, একো ভেজাল নাই তোমাৰ ক'ব গ'লে পুখুৰীৰে মাছ। আহ ঘৰৰে কুকুৰা, হাঁহ, সেনেকোৱা খাই কব গলে একো ভেজাল নাই। আহ কি কয় মানুহে কব গ'লে ইজন আনজনৰ ধুনীয়া মাতবোল আছে, তোমাৰ একো মানে হিংসা ভাৱ নাই। আজি বোলে কি কয় বাৰীৰ পৰা কি কয় শাক চবজি ছিঙিছে, অ কি কয় বেছিকে চিঙা গল অ বেছিকে চিঙা গল এই কাষৰ এজনকে দিলে। এইখিনি ল আমাৰ এই বাৰীৰ পৰা চিঙিছো, এইখিনি খাই কেনে- কবি কেনেকুৱা হয়, মই বুলো তেনেকুৱা এটা মানে মিলা প্ৰীতিৰ ভাৱ।
আৰু আৰু সেইটোয়ে আৰু গাঁৱত মানে কেনেকুৱা মই যাইফালে গম পাইছো। এতিয়া ধৰি লোৱা আমাৰ এই মানে কাষৰ কাষৰ বুলি নহয় আমাৰ- ককাৰ যোনজন মানে ভায়েক, তেখেতৰ যোন কেইটা ল'ৰা আছে। সেইকেইটাতো মোৰ খুৰাই হয় ন। ত সিহঁতেও যদি কিবা খেতি কৰে তুমি যেনেকে কলা। খেতি বেলেগ বেলেগকে কৰে, বেলেগ বেলেগকে জি কা হেৰি সেইবিলাক চব বেলেগ বেলেগকে কৰে, কিন্তু মন গ'লে চিঙি লৈ আহো সেইটো বহুত মানে মানে একো ক'ব লগা নাই, সিহঁতেও মন গ'লে আমাৰ পৰা। কিবা লৈ যায়।
অ অ অ গম পাইছো, তুমি সেইটো কৰিলা। সেইটোয়ে কিন্তু তোমাৰ চাবা তুমি যে কলাই মাত্ৰ তুমি মন গ'ল তোমাৰ পগাতে এনেকুৱা এনেকুৱা মানে ভগাই কেনে- সেই কৰে কিন্তু তুমি যদি সেইটো বস্তু চহৰত চোৱা হাহাকাৰ লাগি যাব কিন্তু
হাহাকাৰ লাগি যায় হা-
তুমি নিজে চাবা তুমি যোনটো কথা ক'লা কিমান ধুনীয়া। ক'ব পাৰা গাঁৱত সেইটো সহজ সৰল কিন্তু তুমি চহৰত যদি সেই বস্তুটো। কৰে তেতিয়াহ'লে পুলিচ মাতা মাতি হৈ যাব গম পাইছা নে
নাই নাই সেইটোয়ে কোনোবাই কৈ দে এই আমাৰ পৰাই লৈছে পুলিচক মাতি দিম এনেকুৱা ধৰণৰ
কুৱ কিয় লৈছ কিয় নবি সেনেকুৱা টাইপ এটা হিংসা হয় গলে মানে চহৰৰ মানুহ বিলাক- তাকে ক'ব গ'লে টকা পইচা থাকিলেও কিন্তু তোমাৰ সেই কি কয় সেই নাই মানুহৰ লগত মিলা প্ৰীতি ভাৱটো নাইকিয়া হৈ গৈছে চহৰৰ মানুহৰ লগত কাৰণ সিহঁতৰ মাথাত এটাই বস্তু পইচা পইচা হয় বাৰু পইচা কমাব লাগে। কিন্তু ক'ব গ'লে এটা মানুহৰ মানৱতাও এটা থাকিব লাগে যে- সহজ সৰল হৈকিনে ধুনীয়াকে মানুহৰ লগত মিলি জুলি চলো কাৰণ তুমি যাও তুমি আহিছা আহ কি কয় মৰিলে তুমি একো বস্তু লৈ নোযোৱা নহয়। যোনখিনি তুমি কি কয় সন্মান বা সেইখিনি গঠন কৰা বা যিমান মানুহ মানুহৰ লগত ভাল হৈ থাকিব বি জানা কথা পাতিব জানা সেইখিনি হে তোমাৰ আচল হয়ে নে নহয়।
নাই নাই সেইটো আৰু উ- এতিয়া তুমিএ চোৱা এ তুমি যে ক'লা বেমাৰ চেমাৰ ইয়াতে বেছি। য়াতে কম সেইটো সেইটো এতিয়া কাৰণ বেলেগ একো নাই কাৰণ এটাই কাৰণ- এতিয়া আমি টাউনত যোনবিলাক চব্জি খাওঁ বা সেইবিলাক খাওঁ সেইবিলাক সোনকালে সাৰ মাৰি। ডাঙৰ কৰি দিয়ে বা যোনবিলাক ফল খাওঁ সেবিলাক পকাই দিয়ে। কিন্তু গাঁৱত যোনবিলাক আছে গাঁৱত নিজে খেতি কৰে টাইমত- মানে ডাঙৰ হলে খাব ডাঙৰ নহলে নাখায় আৰু আমি ইয়াতে- গাড়ীত অহা যোৱা কৰো বেছি ভাগে মানে ৰাতিপুৱা ঘৰত উঠাৰ পৰা গাড়ী- অফিচত নামি পালো গাড়ী থাকো আমি এ চিৰ ভিতৰত- কিন্তু গাঁৱত তুমি পথাৰলৈকে খোজ কাঢ়ি যাব কাষত দোকান চোকান থাকিলেও খোজ কঢ়া- খোজকাঢ়ি যায়। খালি ভৰি খোজকাঢ়ে সেইটো এটা বহুত ডাঙৰ একসাৰচাইজ হয়।
সেইটোয়ে হয় মানে ব্যয়ামো হৈ য তোমাৰ ক'ব শৰীৰটো চলাচল হয়। কিন্তু- তুমি ক'ব গ'লে গুৱাহাটীত মানে ক'ব গ' চহৰত থাকিলে মানে চহৰত থাকিলে মানে- সেই হয় আৰু মানে ক'ব গ'লে মানে এই খোজকাঢ়ি কিয় জাম অ এক্সট্ৰাকে জিমত যাব লাগে। হ তুমি চহৰত থাকিলে এক্সট্ৰাকে জিমত যোৱা এক্সট্ৰাকে তুমি কি কয় অঁ মানে ক'ব গলে আহ কি কয় এইটো- অ জিম চিমত যোৱা নিজৰ শৰীৰটো ভাল কৰিবৰ কাৰণে পইচা দি কেনে উল্টা
সেইটোত মানে এক্সট্ৰা সময় এক্সট্ৰা পইচা তুমি কৰা নিছিনা থেৰেপি ডক্তৰ তাত যোৱা এক্সট্ৰা সেইবিলাক কিন্তু গাঁৱত মানে সেইবিলাক লগালগ মানে একেলগে ৰাতিপুৱা উঠাৰ পা হয়ে তাকে এইটো মানুহে গমেই নাপায় হ- হ।
কি কয় পদূলি খন সাৰিব ৰাতিপুৱা কাম খিনি কৰিব ব্লি টিঙে আনি কেনে কি কয় ফ্ৰেচ-ফ্ৰেচ খাব একদম মানে ক'ব গলে কিন্তু সেইটো তুমি ক'ব গ'লে চহৰত নোপোৱা নহয় চহৰত মানুহ উঠি কেনে ৰাতিপুৱা সে কি কয় ব্ৰাছ কৰব খাই লৈ কিনে খোৱা -লোৱাও নকৰে কিছুমানে খোৱা -লোৱা নকৰাকে অফিচ দৌৰে। অফিচ দৌৰি এচিৰ ভিতৰত তাতে যি কি কয় এ ভাজা- ভাজি, কিবা- কিবি, পুৰি -চুৰি, কিবা -কিবি, ভাজা - ভাজি আজি খালে তাকো ৰাতিৰে সিহঁতৰ বেপাৰী বিলাকেও ৰাতি হেই কৰি থয়।
উম, আৰু গধূলিওতো জানাই অফিচৰ পৰা আহোতে ঘৰত বনাব লাগিব বুলি ফা ফাষ্ট -ফুড খাই আহে।
ফাষ্ট -ফুড খাই আহে বাহিৰতে খাই আহিব, অহ। অহ, আহিব মানে আচলতে কি কয় মানুহৰ জীৱনটোত ক'ব গ'লে ৰাতিপুৱা উঠিকনে অলপমান ক'ব গ'লে খোজ -চুজ কাঢ়া বা ক'ব গ'লে নিজৰ ঘৰৰ কাম খিনি কৰি কিনে আৰামছে নিজৰ ঘৰৰ খিনি খানা- পিনা খাই কেনে নিজৰ কৰ্ম খিনি কৰা কিন্তু আচলতে এতিয়া জীৱনটো কেনেকুৱা হৈছে বাহিৰত খাম আহিম যাম, শুম উঠিম, যাম উঠিম, খাম উঠিম, কাম কৰিম সেয়াই হৈছে। কিন্তু, মানুহ কবলে মানে অলপ মানে বেলেগৰ কাৰণে অ'মানে ক'ব গলে মিল প্ৰীতি ভাবতোক কমি গৈছে আৰু বচ নিজকে চিনি পোৱা হৈ গৈছে হয় গম পাইছানেনে চেলফিছ হৈ গৈছে চেলফিছ হা নিজৰ স্বাৰ্থটো চিনি পোৱা হৈ গৈছে বা মানে চহৰৰ মানুহ বিলাকে কিন্তু গাঁৱত তুমি সেইটো নোপোৱা গাঁৱত তুমি ক'ব গ'লে চবে মিলি- জুলি থাকে ন' মিলি -জুলি থাকে তুমি যেনেকে মই এতিয়া দেখা পাই আছো ন',
উম- উম আৰু আগৰ পৰাই এইটো এইবিলাক মানে বহুত আগৰ পৰাই নিয়ম আছে যে ৰাতি পুৱা সোনকালে উঠিব লাগে আৰু গধূলি আট আটতা, নটা মানত ভাতটো খাই পেলাই শুব লাগে ত' সেইটো কিন্তু গাঁৱত কিন্তু সেইটো নিয়ম ভালকে হৈ যায় কাৰণ গাঁৱত ৰাতিপুৱা একদম তিনিটা- চাৰিটা বজাতে আমাৰ ককাহঁতে বা মামাহঁতে নাম নাঙল লৈ পেলাই ওলাই যায় খেতি কৰিবৰ কাৰণে ত 'ৰাতিপুৱাও উঠে আৰু এ'তত তিন তাত ৰাতিপুৱাৰ পৰা কষ্ট কৰি থাকে কাৰণে ছয়টা, সাতটা, আঠটাত সেইখিনি ভিতৰত খোৱাও হৈ যায়।
অহ, খানা- পিনা
অ', কিন্তু এতিয়া তুমি টাউনত চোৱা আমি উঠিম অফিচ থাকিলেহে আমি আঠটা বজাত উঠো নাথাকিলেতো দচটা অফিচ থাকিলে আঠটাত লাগা হ'লে উঠিলোঁৱে কিন্তু আমাৰ ৰাতি এ যোৱালৈকে পাৰ্টি কিবা -কিবি, হেন- তেন হোৱালৈকে এটা -দুটা - তিনটা
সেনেকুৱা হৈ যায় গাটো মানে ৰেষ্ট নাপায় গাটো বেছিকে টানা যায় উম গাটোৰ যোনটো তোমাৰ মানে -মানে ক্ষমতা থাকে ক্ষমতাৰ বাহিৰত কৰি দিয়ে মানে আমাৰ চহৰৰ মানুহ বিলাকে ধুনীয়াকে ঘাটো কৰিলেও মানে ক'ব গলে মানে মানে বহুত লাগাতচে বেছি হৈ য়ায় কাৰণ চহৰত ক'ব গ'লে চৌব্বিচ ঘন্টাই চব বস্তু পাবা মানে মানুহৰ ক'ব গ'লে অকল টকা- পইচা অ' টকা- পইচা, টকা -পইচা কিন্তু তোমাৰ চহৰত, গাঁৱত ক'ব গ'লে শান্তি পৰিৱেশটো আছে চহৰত তুমি শান্তি পৰিৱেশটো নোপোৱা আৰু সেইখিনিয়ে আৰু তুমি থাকি মানে ক'ব গ'লে ভাল নাপাবা আৰু চহৰত যিমান গাঁৱত ভাল পাবা সেইখিনিয়ে আৰু উম দিয়া পিছে ঠিক আছে হ'ব।
কি দিয়া- দিয়া তুমি কোন দিনা আহিবা?
মই পৰহিলৈকে যাম চাগে। উম দিয়য়া ঠিক ঠিক আছে হ'ব দিয়া উ-